হেল্ল'।
আ শুনি
হেল্ল'। হেল্ল' হয় হয়।
হেল্ল'। কৱক অ। আপোনাক মই এই এটা বিষয়বস্তু লৈ ফোন কৰিছিলোঁ আপুনিও যদি সময় আছে কথা পাত পাতিব পাৰিব।
হয় হয় আছে দিয়ক পাৰিম হয়। শুনিছেনে আপুনি?
অ আমি আমাৰ হয় শুনিছোঁ।
উম।
অ আমাৰ যি পলু পকা আছে সেই পলু প পকাৰ বিষয়ে আপুনি অলপ জন জনাব পাৰিব।
হয় পলু পকা।
আ যে
পলু পকাৰে কি কি কৰিব পাৰে আৰু পলু পকাৰে কি হয়? সেইবোৰ অলপ ধুনীয়াকে কৈ দিবচোন।
হয় আমি অ পলু পকাটো ফাৰ্ষ্টৰ পৰা কেনেকে যত ত্ন ল'ব লাগে মানে মই ইয়াৰ বিষয়ে অলপ কম
হয় কৈ দিয়ক।
হয় ঠিক তেনেকুৱাই আহ আমি পুলো ককাটো ঘৰত লোৱা হয় বা পোৱা হয় এনেকে উম। আমাৰ পলু পকাটো আমি ফাৰ্ষ্টতে তাক ডিমা দিবৰ কাৰণে আমি সেইটো মালা বনাই খিনি ৰখা হয়। সেই তেনেকুৱাই হয়। সেইটো যোনটো তাৰ বহাটো যোনটো তাৰ বহা বনোৱা চিষ্টেমটো মানে অলপ চুটি আৰু অলপ দীঘল টাইপৰ দুটা টাইপৰ আমি দেখিব পাওঁ। হয়। আৰু দীঘল অলপ দীঘল যোনটো থাকে সেইটো আমি অহ বা হয় শুনিছে নে আপুনি?
হয় শুনিছোঁ।
হয় অ ঠিক তেনেকুৱাই আমি অহ এইটো বহাৰ বহাটো আমি এনেকে ৰাখাৰ পিছত পোন্ধৰ দিন মান পিছত এইটো পখিলা পখিলা ওলাই বাহাৰ পৰা।
আত্চ্ছা
হয়। আৰু অ এইটো পখিলা যেতিয়া চব অ বাহাৰ পৰাই যেতিয়া পখিলা উৰব সেটো দুই দিন থাকিখিনি এইটো কণী দে পখিলাটো।
আত্চ্ছা আত্চ্ছা।
হয়। অ আমি অ যেতিয়া চব পখিলাই ডিমাটো দিবত তাৰ পিছত আমি অ ডিমাটো এটা ভাল জাগাত বা কাগজ এনেকে ৰাখি থব লাগে। হয় ঠিক তেনেকৈ যেনেকে আমাৰ এই পিপৰা বা এনেকে পিপৰা যিটো বাহাত বা কণিত পিপৰা কামুৰিব নোৱাৰাকে ভালকে থৈ দিব লাগে এনেকে ঠাণ্ডা ঠাণ্ডা জাগাত ভালকে থৈ দিব লাগে কণীৰ পৰা অহ দহ দিন থাকি সিটো পোৱালি ওলাই। পলুপকাৰ ঠিক তেনেক- বয় আমি অ চাৰি দিন মান সিটো পোৱালি সৰু সৰু পোৱালীক আমি অ সৰু অ কমলা কমলা পাতটো দিব লাগে।
হয় হয়।
হয়। ঠিক তেনেকুৱাই এ জয় সেনেকে চাৰি দিন পাঁচ দিন পিছত আৰু অলপ ডাঙৰ হৈ গিলি আৰু অলপ টান পাতটো দিব লাগে সেনেকে আমি পাতটো মানে বদলি খিনি দি থাকিব লাগে আৰু।
আত্চ্ছা।
হয়। ঠিক তেনেকুৱাইে এইটো অ আহ এনেকে ডাঙৰ হয় হয়। যেতিয়া মাইকা বা ডাঙৰ, ডাঙৰ হৈ যাব বেছিকে
এ
চাৰি দিন মান থাকিখিনি সেইটো আৰু আমাৰ অ বহা টান দ কাৰণে বদলি যায় পকাটো আমি হেল্ল'
হয় শুনিছো।
হেল্ল'
হয় শুনি আছো।
অ ঠিক তেনেকুৱাইে অ আমি যেতিয়া অ পকাত তোৰ যেতিয়া বহা টানব। বাহাৰ কাৰণে আমি ভাল পাত বা শুকোৱা সেনেকে অ আমৰ পাত বা কলৰ পাত শুকাই সেনেকেইটো আমি দিব লাগে। সেটো তাৰ বাহাটো চাফা চাফাকে ধুনীয়াকে জানব পাৰকে তেতিয়াহে আমি আ তাৰ পৰা যে খুতা বনাই খুতাটো অলপ দেখাত বগা। বা চাফ -চিকুণ দেখাৰ কাৰণে চাফা পাত দিব লাগে হয়। ঠিক তেনেকুৱাই বাহাৰ পৰা হয়। যেতিয়া বহাটো টানব বহা টানাতটো পুৰা হোৱাৰ পৰা আমি ঠাণ্ডাৰ দিনত অ চাৰি ৰাতি আৰু গৰম দিনত তিন ৰাতিৰ পিছত আমি প- কাটো বাহাৰ পৰা ওলাই ওলাব পাৰো খাব কাৰণে ঠিক তেনেকৈয়ে আপুনি জানে নেকি যে আমি পুলু পকাটো অ কি কি চব্জি বা সেনেকে শাক- পাচলি আঞ্জা বনাই খিনি খাবা পাৰো।
অ। মইয়ে সেই আঞ্জা বনাই বা শাক পাচলিৰ লগত দি পনাই মই বনাম। অ বনটো নাজানো বা দেখা নাই। অকল সৰু পকাটো ফ্ৰাই তেলত ফ্ৰাই কৰি খালাই। ভাজাটো খোৱা দেখিছো আহ মইয়ো খাওঁ কেতিয়াবা খালে। কাৰণ এই পলু পকাৰ বাহাৰ পৰা খুটা ওলাই যেটো সেই। সূতা সূতাৰ পৰা কাপোৰ বিভিন্ন ধৰণৰ কাপোৰ আমি আহ দেখিবলৈ পাওঁ।
হয়।
আৰু বনাই। অ কিন্তু আঞ্জাৰ লগত মই সেনেকুৱা বনোৱাটো দেখা নাই। হয়তো বনাবও পাৰে আপুনি যদি জানে কওক।
অ মানে মই যিখিনি যেনেকে চিষ্টেমত বা খাই পাইছো মই সেইখিনি কওঁ অ মই এনে টোপলো পকাটো আমি বেছি ভাগে ফ্ৰাই কৰি কিনি খাওঁ। আৰু অম। খাৰ দি খিনিও পানী দি খিনি খাই সেনেকে ফ্ৰাই কৰি। আৰু আমিটো গুড়া আঞ্জা বা আমি যোনটো গুড়াৰ লগত আঞ্জা বনাই সেইটোৰ লগতো খাওঁ। আৰু মেষ্টা মেষ্টাৰ লগতো খাওঁ।
উম উম টেঙাপা
আৰু ৰঙালাও এনেকে খাওঁ হয় আৰু।
অ আচ্ছা অ মই তেনেকৈ খাব পোৱা নাই সেইকাৰণে এ আমাৰ ইফালে এনেকৈ দেখা পোৱা নাযায় সেইকাৰণে মই নাজানো আহ।
ঠিক তেনেকৈ আমি আ যেন অ যোনটো পকাই বা আমাৰ যে খুটা পায় অই
উম।
মুগা সূতা
উম।
হয়, আ আমি এতিয়াতো বেছিভাগেই এইটো আগৰ দিনত অ ঘৰে - ঘৰে এইটো ফুটা ওলোৱাতো আমি গম পাইছিলো বা শুনছিলো আৰু মই দেখ খাও পাইছিলো আমাৰ যে আইতা ঘৰতে বনাইছিল। হয় কিন্তু অ এতিয়াতো আমি বেছিভাগে দেখা নাপাওঁ। পাও ডাঙৰ - ডাঙৰ ইণ্ডাষ্ট্ৰি এনেকে ধেৰ আমি বনোৱাতো শুনো বাৰু দামটোও বেছি হৈ আহিছে এতিয়া।
হয়।
হয়।
হয়।
ত' আপুনি, অ আপোনাৰ অঞ্চলত বা সেনেকে পকা পোৱা দেখা পাইছেনে নাই?
অ পূৰ্বৰ এৰি সু এৰী সূত পৰা বনা শুই শুইতে কুৰে।
হয় হয় শুনিছো।
হেল্ল'! প খুৰী মাহঁতে প্ৰায় মানুহ, মে পৰিছিল কিন্তু
হয়।
তাৰপিছত সূতাও বনাইছে।